হেল্ল, হেল্ল,
হয়।
অ, কি খবৰ ভালনে, তোমাৰ?
হয়, ভালে আছো।
কি কৰি আছা? এতিয়া
মই বাৰু আছো আৰু এনে ঘৰতে, একো কাম একো কৰা নাই বাৰু।
অ, অকমান ফ্ৰী আছা নেকি?
অ, হয় হয় কোৱা।
অ, মোৰ মানে কেইটামান কুৱেশন আছিলে, তোমাক সুধিবৰ কাৰণে।
হয় কোৱা।
অ, এই আমি কৃত্ৰিম বুদ্ধিমতা, বুলিলে কি বুজাই তুমি জানা নেকি এইটো?
হয়, কৃত্ৰিমধ্যিমতা মই এইটো বিষয়ে জানো বাৰু, এই কৃত্ৰিম মানে ক'ব গলে, ইয়াৰ ইংৰাজী শব্দটো এয়াহে হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। ইয়াৰ সহায়ত মানুহে নিজৰ কাম বোৰ বহুত সহজতে কৰিব পাৰে, যেনেকুৱা কিছুমান প্ৰশ্ন বা পৰীক্ষাৰ, ক্ষেত্ৰত বা পঢ়া- শুনাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বহুতো সুবিধা হৈ যায়। আৰু আমাৰ যিকোনো বস্তুৰ কিবা যদি জানিবলগীয়া থাকে। তে, সেইবোৰ সকলোৱে আমি সহজতে ইয়াক সুধি কেনে, ইয়াক প্ৰশ্ন কৰি কেনে আমি এনচাৰবোৰ পাব পাৰো। আৰু বৰ্তমানতো এইটো ডিজিটেল যিটো ধুনীয়া হয়, যিটো চলি আছে সেই, সেই মাজত আমাৰ কাৰণে এইটো বহুত সুবিধাজনক কৰি দিছে, এই ক বুদ্ধিতা যিটো এ, পকাটো আছে। তোমাক তুমি জানা নেকি, যে দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ কৰা কিবা কিছুমান অ, উদাহৰণ বা আমি যি ব্যৱহাৰ কৰো।
অ, মই গম পাওঁ বাৰু। তোমাক কৈছো ৰবা এই ইউটিউব ইনষ্টাগ্ৰামত যেনেকে ৰিলচ তুমি যি, ভিডিঅ' চোৱা। এ, আয়, তোমাক বুজাই দিব। সেইবোৰ ভিডিঅ' দেখুৱাই কেনে।
হয়, হয়।
আচ্ছা গুগল মেপত মানে, ট্ৰেফিক কম ৰাস্তাত বা এ, আই, নিজে বিচাৰি ওলিয়াই দিয়ে। কোনটো ৰাস্তাত তুমি যাব, বিচাৰিছা? উম, দেন য়ে, আৰু এটা তোমাক মানে, কুৱেশন আছিলে, সেইটো মই কৰিব পাৰো নেকি?
উম, কোৱা কোৱা।
অ, চিৰি, এলেক্সা, গুগল, এচিষ্টেণ্ট এইবোৰে কি ধৰণৰ এয়াই।
হয়, চিৰি এইবোৰ হ'ল, তোমাৰ ক'ব গ'লে এইবোৰ আমি ভইচৰ পৰা, আমাৰ নিজৰ মাত তেয়া, আমি কিছুমান কমান দিব পাৰো। সেই কমান বোৰ দিয়াৰ পাছত কি হয় এই এলেক্সা বা গুগল এ এই সকলোবোৰে আমাৰ সেই কমানটো প্ৰচেচ কৰে আৰু প্ৰচেচ কৰি কেনে নিজে কৰে সেই উত্তৰটো আমাৰ ইন্টাৰনেটৰ পৰা বিচাৰি কেনে-বিচাৰি কিনে যি ত' সঠিক উত্তৰ হয় সেই বহুত কেইটা উত উত্তৰ বিচাৰি কেনে একেলগে মিলাই আমাক সঠিক উত্তৰটোহে বাচি দিয়ে আৰু আমি যেনেধৰণে বহুত ডাঙৰকে যিটো উত্তৰ লাগে, সৰুকৈ লাগে আমাৰ যেনে ধৰণৰ দৰকাৰ পৰে আমি সেনেকৈ আমি সেই উত্তৰটো পাব পাৰো আৰু এই
অ',
নাজানা সেই সকলোবোৰ কথা আমি চিৰি এলেক্সা বা এই গুগল এছিচষ্টেণ্টক আমাৰ ফোনেৰ যোগেদি ডিজিটেল মাধ্যমৰে আমি সহজতে কৰিব পাৰো। আৰু যিটোৰ সহায়ত আমাৰ যিকোনো জানিবলগীয়া কথা আমি গ'ম পাওঁ এনে ধৰণে হে এইবোৰ কাম কৰে তুমি জানা নেকি যে চে'ট জি পি টিৰ কে কি কাম আছে?
অ, মই গ'ম পাওঁ এইটো। এই চে'ট জি পি টি হ'ল এনে এটা জেনেটিভ মানে এ আই হয় যি তোমাৰ প্ৰশ্নৰ উত্তৰ দিলে তুমি যি কুৱেচন কৰিবা আৰু সেইটো তোমাক সোনকালে কৈ দিব তাৰপিছত কবিতা লিখি দিয়ে, পঢ়া বুজাই দিয়ে, ইংৰাজী ট্ৰাঞ্চলেট কৰি দিয়ে আৰু মানে তোমাৰ লগত কথা পাতা এজন বন্ধুৰ দৰে কাম কৰে।
অ', হয় ঠিকে কৈছ তুমি চেট জি পিটিৰ পৰাতো মানুহে আজি আজিকালি মই গ'ম পাইছো যে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ প্ৰশ্নৰ উত্তৰ বোৰো বহুতো সহজে পায় কাৰণ আজিকালিৰ সময়ত গুগলৰ পৰা এই চেট জি পি টিটোৱে সকলোৱে বেছিকৈ ইউজ কৰি আছে।
উম-উম।
হয়নে?
হে অ, মানুহৰ কাৰণে ইজি হৈ গৈছে এইখন। আৰু কিছুমান ল'ৰা-ছোৱালীয়ে এছাইনমেন্ট কৰিব নোৱাৰে সেইবোৰতো আমি মানে বহুত সহজে এনেকে পাই যাওঁ ন'? আৰু অ, হেল্ল',
হয়-হয় কোৱা?
অ', অ, তোমাক মান আৰু এটা কুৱেচন সুধিব আছিলে এই ৰবৰ অ, ৰবত বা কৃত্ৰিম বুদ্ধিম মতাৰ মাজত পাৰ্থক্য কি?
এ ৰবট চোৱা ৰবটাৰ কৃত্ৰিম বুদ্ধিমত্তাটো বহুত পাৰ্থক্য আছে কাৰণ আমাৰ এটা ৰবটে কেতিয়া কাম কৰে যেতিয়া তাৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাটো সোমোৱা হয়। বা কিবা চিপ বা কিবা মেমৰী সহায়ত সেই ৰবটত আমি দিব পাৰো। এতিয়া সেই-সেই ৰ'বটটো আমাৰ মানুহৰ নিচিনা আমাৰ ওচৰত থাকে আমি তাক চাব পাৰো চুব আৰু সেই কামবোৰ আমি যি ধৰণৰ কাম তাক কম সেই কাম বোৰে ৰ'বটটোৱে আমাৰ ঘৰুৱা কাম বা বাহিৰা কাম বা যি ধৰণৰ কাম হ'ব সেই সকলো কাম নিজাকে কৰিব পাৰিব আৰু আমি ওচৰত দেখা পাম আৰু চুব পাৰিম।
অ, ৰ'বটতো যেনেকুৱা লোহাৰ মানুহ এটা এজন।
হয়-হয় আৰু কিন্তু কৃত্ৰিম বুদ্ধিমত্তাটো কি হয় সেইটো বস্তুটো বেলেগ হৈ যায়। সেইটো আমি চাব নোৱাৰো ঠিক আছে আৰু চুব নোৱাৰো, আমি কেৱল ইয়াৰ যিটো ব্যৱস্থা থৈছে বা যিটো চাৰ্ভিছ আছে সেইটোহে আমি ল'ব পাৰো আমি তাক কমান দিওঁ আমি তাক প্ৰশ্ন সোধো সি উত্তৰটো দিয়ে আমাক কিছুমান ধৰণৰ ফটো যদি আমাক লাগে অনলাইন তে সেই অনলাইন ফটোবোৰ আমাক বিচাৰি কিনে দিয়ে। আমাক যি ধৰণৰ প্ৰশ্ন লাগে সেইবোৰ দিয়ে। কিন্তু আমাৰ ঘৰুৱা কামত বা আমাৰ দৈনন্দিন জীৱনৰ কামত আমাক সহজে আমাক সহায় কৰিব নোৱাৰে আৰু সেই কাম বোৰ আমাক কৰি দিব নোৱাৰে। কিন্তু ৰ'বটে পাৰে। তুমি তোমাকো মই এটা কোৱেশ্যন সুধিব আছিলে বাৰু?
অ' অ' কোৱাচোন
হয় যে এ' আই যে ফটোৰ পৰা মানুহৰ মুখটো চিনাক্ত কৰি লয় সেই ব্যৱস্থাটো কেনে ধৰণৰ কাম কৰে তুমি কিবা জানা নি?
অ' ইয়াৰ বিষয়ে মই জানো বাৰু। ইয়াক ফেচ আ ৰেজিষ্টে ৰেজিষ্টিচন বুলি মানে কয় আৰু, এ' আইয়ে লাখ লাখ মুখৰ ফট চাই শিকে, চকু ক'ত নাক ক'ত ওট ওঠৰ আ আকৃতি কেনেকুৱা, তাৰ পিছত তোমাৰ নতুন ফটো খন দিলে, আগতে চোৱা মুখৰ লগতে মিলাই চাই এইজন তুমি বুলিয়ে আ' কৈ দিয়ে।
উম
হয়।
হয় সহজতে, কাৰণ আমাৰতো ডিজিটেলি আমাৰ ফটোখন থাকেই ন অ'নলাইনত ত তাৰে পৰা হয়তো চাগে এ আই আমাৰ ফটোটো স্কেন কৰি কেনে বিচাৰি কেনে ক'ব পাৰে যে এইজন মানুহ কোন হয় বা নহয়।
অ অ সেনেকে চাগে কৈ দিব পাৰে আৰু সেইটোয়ে হয়।
আৰু শিক্ষাৰ ক্ষেত্ৰত এ আই মানে কেনেকুৱা সহায় হয় কোৱা কোৱা কোৱাচোন বাৰু অলপ।
অ এইটো বাৰু মই আ অকমান হে গম পাওঁ। আ তুমি মানে আ পাৰ্চেনেল টুইটাৰ যেনেকুৱা আমাৰ। হয় আমি টিউচন পঢ়িব যাও বা ঘৰত আমাৰ পঢ়াব আহে, তেনেকুৱা টাইপৰে কাম কৰে যাতে তুমি যি টপিক ক'ত নুবুজা এ আইয়ে তোমাক কি সহজতে বাৰে বাৰে বুজাই দিব এচাইনমেন্ নৌট কঠিন চাপ্তাৰৰ চামাৰি কুৱেশন বনাই দিয়ে। বা ভাষা তুমি কিছুমান ভাষা নোৱাৰিলে তোমাক সেইটো উচ্চাৰণটো অ শিকাই দিব বা ইংৰাজী ভাষাও কোনো কিছুমান বস্তু ভুল হলে সেইটো তোমাক মানে ভুল টো আ ধৰাই দিব আৰু লগতে শিকাইও দিব। আৰু তুমি বাৰু আ অ অ আৰু তুমি বাৰু গম পোৱা নিকি এ আইৰ ব্যৱহাৰৰ এটা সুবিধা আৰু অসুবিধা।
হয় এ আইৰ ব্যৱহাৰতো সুবিধাতো বহুত আছে। তেনেকুৱা সুবিধা যেনেকুৱা তুমি কৈছা তুমি আগতে উল্লেখ কৰিছা যে ছাত্ৰ ছাত্ৰী সকলৰ প্ৰশ্নবোৰ তেওঁলোকে বিচাৰি পাব পাৰে তেওঁলোকৰ কিবা বুজিব লগা থাকিলে তেওঁলোকে পাৰ্চনেল টিউটৰ হিচাপে এ আই ব্যৱহাৰ কৰিব পাৰে। তেওঁলোকে অনলাইনত যিটো অফলাইন তেওঁলোকে শিকি আহিছে সেইটো বুজি নাপালে তেওঁলোকে এ আইক সুধি কেনে সেই বস্তুটো আকৌ বুজিব পাৰে। বহুত ধৰণৰ ৰিচাৰ্চ কৰি কেনে যেনেধৰণে কৈছা সেইবোৰতো এক ধৰণৰ সুবিধাই হয়।
অ মই মানে ভাল মানে বেছিভাগ অসুবিধাবোৰ মানে হম মানে ভালদৰে গম নাপাও অসুবিধাবোৰ।
হম অসুবিধাবোৰ আছে কাৰণ চোৱা যদি ছাত্ৰ ছাত্ৰীসকলে সকলো কাম এ আইক দি কিনে যদি কৰে তেনেহলেতো তেওঁলোকৰ সেই নিজৰ যিটো মানসিক শক্ তি আছে সেইটো বৃদ্ধি নাপাব তেওঁলোকে নিজাকৌ প্ৰশ্নত উত্তৰ বিচৰা শক্তিটো বৃদ্ধি নাপাব তেওঁলোকৰ চিন্তাধাৰা বা তেওঁলোকে কেনে ধৰণৰ এটা উত্তৰ বনাব লাগে কেনে ধৰণৰ লিখিব লাগে কেনেদৰে কিতাপ পঢ়ি কেনে সেইটো বিচাৰিব লাগে সেই শক্তিটো তেওঁলোকে বৃদ্ধি নাপাব। তেওঁলোকে বুজি নাপাব যে এটা প্ৰশ্নৰ উত্তৰটো কিমান ডাঙৰ হব লাগে, সেইটো ভিতৰত কি লিখা আছে নিজাকে যেতিয়া বুজি পাব সেইটোহে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেছি উপযোগী বা বেছি ভাল কিন্তু ইয়াৰ পৰা কি হয় আমি অ লগে লগে অটমেটিক আমি এটা উত্তৰ পাই যাওঁ। আমি বহু ধৰণৰ জাগাৰ পৰা উত্তৰ পাই যাও আমাক যেনেকোৱা ধৰ লাগে আমি কিছুমান ক্ষেত্ৰত সেনেকোৱা এ একে উত্তৰ নাপাও, আমি কিছুমান ভুলো পাই যাও তে সেইবোৰ আ চাব লাগে, সেইবোৰে এক ধৰণৰ অসুবিধাই হৈ পৰে আমাৰ কাৰণে ভ ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে।
অ সেইটো বাৰু হয়ে। আৰু আজিকালি ল'ৰা ছোৱালীবোৰতো এনেই আৰু গেম চেম খেলি থাকে এ আইতো হয় কেনে মানে সিহঁতৰ কাৰণে অকমান ই হৈ গৈছে।
হয় হয় তেওঁলোকে এ আইটো ব্যৱহাৰ কৰি কিনে নিজৰ অ জীৱনতো বহুতে সুবিধাজনক কৰি লৈছে আৰু সময়তো বচাই কেনে বেলেগ দিনে আৰু নিজৰ পঢ়া শুনাতকৈ বেছিভাগ বেলেগ দিনে সময়তো বেছিকে দিয়ে।
আৰু মই যদি তোমাক অহ সুধিব বিচাৰিছে যে আমাৰ যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আছে নহয়। তে এ আইয়ে আমাৰ জীৱনতো কেনেকৈ সলনি কৰিব বুলি তুমি ভাবা
মোৰ মতে ক'ব গ'লে এয়াই আমাৰ স্মাৰ্ট মানে সহায় হৈ যাব পাৰে। তাৰপিছত আপোনাৰ তোমাৰ ডক্তৰে ৰোগী বেছি সোনকালে ধৰিব পাৰিব। কৃষকে বতৰৰ আগতীয়া খবৰ পাব গাড়ী নিজে চলিব। কিন্তু মানুহৰ মৰম কৃষ্টিশীলতা বন্ধুত্ব এইবোৰ এ আইয়ে কেতিয়াও লব নোৱাৰে কাৰণ সি কিন্তু এয়াই দিব নোৱাৰিব ন আমাক আৰু এ আই অ এতিয়া আমাৰ এনেকা মনটো আমাৰ বেয়া লাগি আছে সেইখিনি টাইমত আমি এ আই লগত ক থা পাতিব পাৰো সেইখিনিয়ে আমাক সহায় কৰে হেল্প কৰি দিয়ে। বা কোনটো কুৱেশন আমি যেনেকোৱা গম নাপাও এইটো সুধিলে এ আই আমাক অতি সোনকালে জবাবটো দি দিয়ে। কি হব বুলি এ আই মানুহক সহায় কৰিব। কৰি কিন্তু মানে বন্ধুত্ব বা প্ৰিয়জনৰ সেইখিনি ঠাইতো মানে ল'ব নোৱাৰে
হয় তুমি ঠিকে কৈছা এয়াই মই শুনিছো মানে যি যিমানে সলনি কৰি দিয়ক বা যিমানে সুবিধাজনক কৰি দিয়ক কিন্তু আমাৰ যিটো সময়তো আছে যিটো আমাৰ অফলাইন সময় ক'ব গ'লে আমি যিটো মানুহৰ লগত লগ কৰি কেনেবা বন্ধু সকলৰ লগত পৰিবাৰৰ লগত মি মিলি কেনে যিটো সময়তো কটাব লাগে সেইটো এ আইতো আমাক কৈ দিব নোৱাৰে।
অ সেইটোৱে হয় আৰু
কথাই আমি সকলোৱেও ভাবিব লাগিব কাৰণ এ আই অকল আমাক উত্তৰটো দিব পাৰিব আমি যিটো কম সেইটোহে কৰিব আৰু আমাৰ সেই মনৰ সেই মনৰ ভাৱটো সেই মানুহৰ লগত যিটো কথা পাম যিটো আনন্দ পাম সেইটো আমাৰ এয়াই দিব নোৱাৰিব
অ তাকে আৰু এতিয়া আমাৰ মানে অ ফেমিলী বোৰেও পেৰেন্টও মানে সৰু ল'ৰা ছোৱালী অকণমান বুজাব লাগে অকণমান নিজেও মানে ব্ৰেইনটো সদায় যদি সিহঁতে কৰিব পাৰে বস্তুটো কাৰণ চব বস্তু যদি ইহঁত ত এ আইৰ ওপৰত ডিপেণ্ড কৰে ন ত তো আৰু বেছিহে মানে সিহঁতৰ ভৱিষ্যতটো নষ্ট হ'ব
নিশ্চয় এনেদৰে মানে কৃত্ৰিম মধ্য মাজতে আমাৰ জীৱনটো বহুতো মানে সুবিধাও কৰি আছে লগতে অসুবিধাটো আমাক লৈ যায় আছে হয় নে?
অ', হয়ে।
ঠিক আছে বাৰু অ' তোমাৰ লগতো বাৰু এই বেয়া বিষয়টো লৈ কেনে আলোচনা কৰি ভালে লাগিলে। বহুত কথা জানিব পাৰিলো আৰু ময়ো কব পাৰিলো।
উম, ময়ো কিছুমান মানে জনা নাছিলো সেইবোৰ তোমাৰ লগত কথা পাতি কিনে মই জানিব পাৰিলো। বাকী আ যে ভাত খাল ন নাই এতিয়া?